অ কি কৰি আছা?
এ আছো আপুনি।
এয়া মইো আছোেও ভাত পানী খালে নে নাই।
খালো আপুনি।
অ অ খালো খালো। বাকী খবৰ খাতি ভালেই অ ঠিকে আছে অ বাকী। খ খবৰ খাতি ভালেই নে?
ভালে আছে হয়। আপোনাৰ
অ অ একদম ভালেই আৰু
আপোনাৰ মানে কিবা অসুস্থ হৈছে বুলি শুনিছোঁ।
অসুস্থ মানে গৰমৰ কাৰণে অলপ গাটো মানে বেয়া হৈ আছিলে।
অ নেমু- চেমু খাই থাকিব।
অ অ খাইছো খাইছো এতিয়া অলপ ভাল পাইছো। বাৰু
হয়।
হয় হয়।
বাকী আপুনি ক'ত আছে?
এ ঘৰতে আছো ঘৰতে।
অ
অ অ। ক'তনো যাম এই গৰমত
কি কয়
আ গৰমত বোলো কলৈ যাম
পাকিস্তান যাব মন আছে নেকি
হেই নাই নাই
হক তাকে আক ন
কি কয়
তাতকে বেলেগত যাম ভ্ৰমণ কৰিব
উ উম উম তাকেতো।
সৌন্দৰ দৃশ্য থকা ক'ত আছে জেগা
কি কয়?
সুন্দৰ দৃশ্য থাকা জেগা।
তেনেকা লাডাখ আছে ত আৰু নেপাল আছে ভূটান সেনেকে আছে আৰু।
আপুনি যাব নেকি কেতিয়াবালৈ
অ নাই নাই এতিয়াতো এইবিলাক ভবা নাই পিছলৈ ভাবি পিছলৈ ট্ৰাই কৰিম আৰু যা পাৰো নেকি
অ যাম দিয়ক উলিয়াব ফেমেলি
অ অ ঠিকে আছে
অ
অ অ বাকী আৰু কওক।
বাকী মানে এতিয়া মই প্লাষ্টিকৰ ব্যৱসায় কৰিছো চেয়াৰ প্লাষ্টিকৰ
অ অ অ
এয়া নতুনকৈ এতিয়া মই কালিঅ পা আৰম্ভণি কৰিছো
অ অ
চেয়াৰ বনাইছো প্লাষ্টিকৰ টল প্লাষ্টিকৰ ডাইনিং টেবুল
আৰু।
প্লাষ্টিকৰ অত্যধুনিক যিসমূহ নিতৌ প্ৰয়োজনীয় ঘৰৰ
সামগ্ৰী অ
সামগ্ৰী সময় এতিয়া মই বনাইছো
অ অ
আপোনাৰ প্ৰয়োজন আছে নেকি
অ তেনেকে মানে মোৰ প্লাষ্টিকৰ বস্তু অলপ তেনেকে লাগা আছিলে
প্লাষ্টিকৰ মানে সকলো বস্তু পাবা মগ চগ
ঘৰ ঘৰত লগা বস্তু পাম ন
উম জাৰ চকী টেবুল
অ অ তেনেকে মোক লাগিছিলে বাৰু মই মানে চাব লাগিব কি কি বস্তু মোক মানে দৰ কাৰ হৈ আছে এনে চকী চকীতো লাগিছিলে বিচখন মান
আৰু আপোনাৰ কোনোবা নিজৰ মানুহক বা ঘৰৰ ওচৰৰ কাৰোবাৰ এনেকুৱা প্ৰয়োজন হলে জনাই দিবচোন মোৰ পৰা ল'ব পাৰিব
অ অ ঠিকে আছে।
অতি কম মূল্যত মানে মই দিম বস্তুখিনি
অ অ খোলা হৈছে সেইটোয়েতো হয় এনে এখন চকীত কিমান মান পৰিব
এখন চকী আপোনাৰ কোনখন? হাত হাত যে জুৰ ৰখাব পাৰি তেনেকুৱা লাগিব নে? এনে এনেই অকল বহিব পৰা?
নাই নাই হাত থকা টেমেকা, কমফৰ্টেবল যাও তেনেকা।
তেনেকে আপুনি কিমান পাব? মেক্সিমাম আপুনি সোতৰশ যাব আৰু মিনিমাম ছশ টকা।
অ অ সোতৰশ টো ভাল হ'ব আৰু ন?
সোতৰশ টো মানে আপোনাৰ প্ৰেমিয়াম প্লাষ্টিক যোনটো।
উম উম আকৌ সোনকালে ভাঙি যাব নেকি আকৌ?
নাই নাই নাই প্ৰিমিয়ামটো আপোনাৰ গেৰেণ্টি আছে, যোনটো আৰু ছশ টকীয়া সেইটো গেৰেণ্টি নাই মানে আপোনাৰ।
হয় হয়। আৰু বাকীবোৰ বস্তু জল্দি কি ভাঙি যাব নেপাৰে নেকি?
এইটো আপোনাৰ যোনটো মগ
হয় হয়।
মগ বা আপোনাৰ ডাইনিং টেবুল একমাত্ৰ আপোনাৰ গেৰেণ্টি দিব নোৱাৰিম।
অঁ।
সেইটো আপুনি নিজে চাব লাগিব কেনেকে মৰমত ৰাখেনে ভালকৈ ৰাখে নে বেয়াকৈ ৰাখে।
সেইটোয়ে হয় বাৰু হা, ঠিক আছে মোক কোৱাতে তেনেকুৱা বস্তু অলপ লাগিছিলে মই মানে আৰু আৰু ওচৰত এনেকৈ মই আপোনাক কণ্টেক্ট লগাই দিম দিয়ক।
আপোনাৰ কিবা বে ব্যৱসায় কৰিছে নেকি?
নাই নাই তেনেকা মই মানে একো এতিয়ালেকে ভবা নাই।
উম।
উম কিবা এটাতো কৰিবই লাগিব, নহলেতো আৰু আপুনিতো ঘৰ চলাব নোৱাৰে ন।
হয় হয়।
উম উম।
কি আপুনি আচাৰৰ ব্যৱসায় কৰিছে নেকি?
নাই নাই কৰা নাই, কৰিম বুলি ভাবিহে আছো মানে, ত মানে অলপ মানে পইচাৰ কাৰণে দিগদাৰ দাৰ হৈ আছে, সেইটো কাৰণে মানে কৰা নাই যেতিয়া মানে পইচাটো হ'ব তেতিয়া কৰিম আৰু যোগাটোতে ঢেৰ লাগিব ধৰ ন?
যোগাৰ আপোনাৰ কি কি আছে বনাব?
মই ধৰ আপোনাৰ এটা আমৰ আচাৰ যাব, বগৰী আচাৰ যাব তাৰপিছত আপোনাৰ হেৰি জলকীয়া আচাৰ যাব।
তেতেলী আচাৰ বনাই নেকি?
কি কয়?
তেতেলি।
তেতেলি আচাৰ বনাব পৰা বনাব পাৰি বাৰু।
তেতেলী আচাৰটো আপুনি দোকান পোহাৰটো বিক্ৰী কৰিব পাৰিব!
উম, উম, পাৰিম তো অঁ।
সৰু সৰুকে আপুনি পেকেজিং কৰি এটকা দুটকীয়া, পাঁচ টকীয়া তেনেকে পেকিং কৰি উম বাকী আচাৰসমূহ যিহেতু আপুনি পাঁচটকীয়া এটকীয়া তেনেকে বিক্ৰী কৰিব নোৱাৰিব কিন্তু কেটলীটো আপুনি খুব শুদ্ধ্ৰ ভাৱে এটকা দুটকা পাঁচ টকীয়া এনেকে বিক্ৰী কৰিো পাৰিব! উম বিশেষকৈ আপুনি গতেদিৰ ওপৰত গুৰুত্ব দিয়ক আচাৰৰ
অ অ মানে এতিয়া ধৰ তেটলীটোৰ দামো ঢেৰ যিহেতু সেইটো কাৰণে অলপ মানে ভয়ো লাগে ধৰ আকৌ মানুহে নিকিনেও নিকিনিলে ধৰ মোৰ ধৰ লোকচান হৈ যাব ন
ঘৰৰ ওচৰত আছা নেকি গছ তেনেকুৱাত
কি কয়?
ঘৰৰ ওচৰত গছ আছে!
ঘৰতে তেনেকুৱা গছ নাই।
গছ থাকিলেতো আপোনাৰ কোনো অসুবিধাই নাই।
নাছিলে সেইটো সটো এটা নাইছে গছ তেনেককা
এতিয়া আপুনি ডিগ্ৰী কমপ্লিট হলে নাই আপাৰ
অ অ মোৰ কমপ্লিট হ'ল ডিগ্ৰী দুবছৰৰ আগতে কমপ্লিট হ'ল
উম এতিয়া কি কৰি আছে ব্য্ৱসায় বাণিজ্্য
এতিয়া মানে সৰু সুৰা টিউচন কৰো তাৰপিছত আপোনাৰ এনে মল এখনত কৰি আছো আৰু
কিবা প্ৰস্তুতি চলাইছে নেকি চাকৰি
চাকৰি কাৰণে প্ৰিপৰেচন চলাই আছো কিন্তু মানে এতিয়া পাও নে নাপাও তাকো ঠিক নাই নহয়।
কষ্ট কৰিলেতো পাবই আপুনি পাও নে নাপাও সেইটো। এইটো ঠিৰাং নকৰি যদি আপুনি পুৰা পাম বুলিয়ে চেষ্টা কৰে তেতিয়া নিশ্চয় পাব গতিকে সংকোচ সংকোচ ভাৱ থাকে তেতিয়াতো কেনেকে পাব
অ অ এতিয়া মই মানে হেৰি কাৰণে গভাৰমেন্ট জব মানে এ কাৰণে প্ৰিপৰেচন চলাই আছো তাৰপিছত আপোনাৰ
চৰকাৰী এডি আৰ ই টো আপোনাৰ বহুত প্ৰতিযোগিতা আছে তাৰ কাৰণেতো আপুনি বহুত কষ্ট কৰিব লাগ
বেছি কষ্ট কৰিব লাগিব সেইটোয়েতো আজিকালি ইমান কাটব মাৰে তাৰপিছত উম তাৰপিছত মানে আপোনাৰ এডি আৰ ই কাৰণে প্ৰিপাৰেচন কৰি আছো তাৰপিছত আপোনাৰ পুলিচৰ কাৰণেও উম দৌৰি কৰি আছো।
আপোনাৰ কেবাক লৰে
কি কয় মই এনেই সাত আঠ পাক দৌৰিম বাৰু
উম মই আপোনাৰ বয়ত্ৰিশ ছয়ত্ৰিশ পাত পঢ়ি দিওঁ
হয় হয়
মইো চলাই আছো বৰ প্ৰস্তুতি
বস্তু চলাই আছে ন ভাল ভাল এইটো ভাল বাৰু তাৰপিছত মানে
নহব আপুনি কমেও পোন্ধৰ পাক দৌৰিব লাগিব।
দৌৰিবই লাগিব সেইটোতে মানে ভাগৰ লাগে একো দৌৰিব ইমান ভালো নোৱাৰো
হয় ভাগৰটো লাগিবই মেচিনটো নহয় আমি এটা, মানুহে যিহেতু
সেইটোৱেটো হয়
কঠোৰ অভ্যাস কৰিলে আহি যাব
এনেকৈ চলাই যাই থাকো প্ৰস্তুতি চলাই গৈ থাকো পিছত কি হয় দেখা যাব আৰু ন
আপোনাৰ ভইচটো মানে কিবা গাৰু চাৰু লৈ কথা কৈছে নেকি
অ এতিয়া ঠিকে আহিছে
আহ এতিয়া নাই শুনা
হেল্ল
হয়
অ অ মানে আপুনি এচ এচ চিৰ কাৰণেও প্ৰিপেচন কৰি আছে নেকি
এছ এছ চি জি ডি এছ এছ চি চি এইচ এছ এল চি পি অ কাৰণে প্ৰস্তুতি চলাই আছো যিহেতু বিভিন্ন ধৰণৰ টিউব ইয়াৰ পৰা দহ জোপা লৈছো
অ ঠিকে আছে এইটো ভাল কথা বাৰু
উম
অ মইও তেনেকৈ মানে গুগল ইউটিউব এইবিলাকৰ পৰাই নোটছ বোৰ লৈ পেলাই চাইছো আৰু
উম
উম উম
কেনেকুৱা ধৰণৰ প্ৰিপেৰেচন চলিছে
অ প্ৰিপেচন প্ৰিপেচন ঠিক থাক আৰু মোটামুটি
মোটামোটি নহলেতো কেনেকে হ'ব আপুনি পুৰা একদম কঠোৰ অভ্যাস কৰিব লাগিব
কামৰ পৰা আহি পেলাই ধৰ পঢ়িবলৈ অলপ টাইমটো নিমিলে সেইটো কাৰণে অলপ দিগদাৰ হয় মানে
উম কষ্ট কৰিব লাগিব
সেইটোৱেতো হয় বাৰু কিবা এটা পাবলৈটো কষ্ট কৰিবই লাগিব আৰু
আপোনাৰ ঘৰ ওচৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা উদ্যোগ কিবা আছে নেকি।
নাই নাই আমাৰ ঘৰৰ ওচৰত তেনেকা মানে একো নাই
আপুনি যদি ক্ষুদ্ৰ ব্যৱসায় আহ আৰম্ভ কৰে তেনেহলে ভাল আছিলে
অ অ মানে আগতে মই হেৰিটো অ' মানে আচাৰৰ যোনটো ব্যৱসায় কৰিম বুলি ভাবি থৈছো। সেইটো আৰম্ভ কৰি লও তাৰ পিছত এটা এটাকৈ
হয় হৈ যাব আৰু এটা দুটা
সেইটোৱেতো হয় বাকী আপোনালোকৰ ঘৰৰ ফালে চা হয় হয় কওক
বৰ্তমানটো আপুনি এতিয়া টিউচন কৰি আছে যিহেতু
অ টিউচন কৰি আছো
সেই হিচাপত আপোনাৰটো খুব কম পইচা আহি আছে চাগে।
এই টিউচন কৰিলে মানে অলপ দিগদাৰ হয় টাইমটো বেছি দিব লাগে কিন্তু পইচাটো মানে বেছি হিচাপত পোৱা নাযায় কষ্টটো বেছি হয় তাৰপিছত মানে কি কয়
ক'ত কৰিছে
মানেত সেইটোয়ে কৈ আছো মানে টিউচনটো কৰিলে কষ্টটো বেছি হয় কিন্তু পইচাটো মানে বেছিকৈ পোৱা নাযায় যে
বেছিকেতো পোৱা নাযায় আৰু কিছুমান অভিভাৱকে পইচা খিনি দিবলৈ মানে টান পায়
সেইটোয়েটো হয়।
টাইম মতে নিদিয়ে। ক'ব আজি দিম কাইলৈ দিম, তেনেকে যাওঁতে মানে আধা এমাহ চেগো উম।
অঁ, তাৰপিছত মানে টিউচন আগতে মোৰ বহুত ষ্টুডেন্ট আছিলে। এতিয়া মানে অলপ যোনবোৰ মানে অলপ লেনদেনত বেয়া কৰে, সিহঁতক মানে টিউচন বোৰ কমাই কমাই দিছো আৰু।
পইচাসমূহ নিয়মীয় নিদিয়ে।
অঁ নিদিয়ে যে সেইটো কাৰণে দিগদাৰ হয়, অজুহাত দেখুৱাই যে সেইটোৱে। তাৰপিছত মানে সেইটো মানে সেইটো মানে কমাই দিছো, টিউশচনটো এতিয়া মানে এতিয়া মানে দশটা‌ মান টিউচন দশ ষ্টুেণ্টৰ টিউচন কৰো।
দশটা টিউচনত আপুনি নিয়মীয়াকো কৰায় নে, নে গোটেই এমাহ দুমাহৰ পিছত পাইগে।
কি কয় পইচাটো পইচাটোতো তেনেকুৱা এ এইকেইটা এতিয়া যোন কেইটা কৰি আছো তেওঁলোকেতো পইচাটো মাহে মাহে দি আছে। কিন্তু আগতে এ যোন কেইটা এৰি দিলো তেওঁলোকে মানে দুই তিনি মাহৰ মূৰতহে পইচাটো দিয়ে।
অভিভাৱক বোৰ কি বেয়া নেকি?
অভিভাৱকো মানে ক কলে ধৰ তেওঁলোকে কথা নুশুনে। এতিয়া ধৰ টিউচনটো কৰো ধৰ কিবা এটা লাভ পাবলৈ ন, ত তাতে পইচাটো নিদিলে মোৰো ধৰ লোক লোকচান হৈ যায় ধৰ। কষ্ট কষ্ট কষ্টতটো এনেই কৰা হয় যে
তাকেতো
উম উম
আপুনি কিবা জোতা চোতা এইবোৰ ক'ৰপা কিনে?
অঁ, নাই নাই মোৰ জোতা তোতা তেনেকুৱা কিন নিকিনো দেই। মই মানে চেডেলে কিনো আঁ এক একশ টকীয়া চেন্দেল কিনো দুইশ টকীয়া চেন্দেল কিনো সেয়ে আৰু।
মানে আমাৰ এটা উদ্যোগ এটা খুলিছিলো জোতা চেন্দেলৰ।
আঁহ উম।
তাতে আমি জোতা চেন্দেল বনাও খোব কম দামত তে আমি মানে বিক্ৰী কৰো। যদি আপুনি আপোনাক লাগে আমাক যোগাযোগ কৰাব।
অঁ অঁ ঠিকে আছে ক'ম বাৰু দৰকাৰ হলে।
আপুনি এটা কামো কৰিব পাৰে, আমাৰ পৰা খুব কম মূল্যত কিনি আপুনি জোতা চেডেলৰ ব্যৱসায় কৰিব পাৰে।
হয়।
ত আমি
অঁ, অঁ মানে মানে মই আপোনালোকৰ ফেক্টৰীৰ পৰা যদি বস্তুবোৰ কিনি আনি, যদি ইয়াত ধৰ অলপ হেৰিত বিক্ৰী কৰো, তেতিয়া ধৰ মোৰ লাভ হোৱা চান্সটো আছে ন।
পৰা ধৰ আপুনি ফিফটি ৰুপিছত কিনিলে, তাৰা তাত আপুনি হান্দেৰ্ড ৰুপিছ লে ফিফটি ৰুপিছ আপোনাৰ প্ৰফিট হ'ব। তেনেকুৱা কৰিব মন আছে যদি আপুনি জনাব।
এতিয়া এনেই মানে চাইডৰ এটা মানে এক্সট্ৰা ইনকাম হিচাপে এইটো কাম কৰি থাকিব পাৰি ন।
হয় আপুনি যদি হুেহ আগ্ৰহী আছে তেনে জনাব
অহ অহ অহ অহ ঠিকে আছে মই বাৰু জনাম আকৌ সেইটো পইচা পাতিও দৰকাৰ হব যে
পইচা পাতি আপোনাৰ ইমান নালাগে নহয় ক্ষুদ্ৰ ভাৱে আপুনি যিকোনো ইনভেষ্ট কৰিব পাৰিব।
সেইটোয়েতো আপোনাৰ চাউণ্ডতো আকৌ আহি আছে।
চাউণ্ডতো অকমান আহিব যিহেতু আমি মই উদ্যোগ চলাই আছো
অহ অহ তাৰপিছত মানে উম মই এবাৰ ভালদৰে ভাবি পেলাই আপোনাক জনাম উম উম অহ জানাম বাৰু মোৰোতো লাভ হলে ভাল মোৰ
জনকো
অহ অহ জনাব দেই ফেক্টৰীত তেনেকে মানুহ লোৱা আছে নেকি
ফেক্টৰীত তেনেকে আমাৰ মানুহ আছে ল'বলৈ আপুনি কৰিব নেকি
মানে এনেই ফেক্টৰীতো তেনেকুৱা মই নকৰোঁ মইতো এইফালে মলট কৰি আছো ন
হয়
আমাৰ ঘৰৰ ওচৰত মানে কেইজনমান মানুহ আছিলে তেওঁলোকৰ মানে কাম বিচাৰি আছে কাম পোৱা নাই পিছে মোক মানে মাজতে সুধিছিলে যে মলট তেনেকৈ মলট মানে তেনেকুৱা
উদ্যোগ এটা বনোৱা মানে গোটেই শ্ৰমিকে কাম কৰিব পাৰিব বিভিন্ন উপাৰ্জন কৰিব পাৰিব গোটেই অঞ্চলতটো মানুহ খিনিয়ে মানে আৰ্থিকভাৱে সবল হব
অহ অহ তাৰপিছত মানে মোক সুধিছিলে তাৰপিছত মই মানে উম হ'ব বুলি ক'লো তাৰপিছত মই সুধিলো অফিছত যে তাত মানে নহয় আৰু তেনেকুৱা খালী চিট নাই তাৰ পিছত হেৰি আপোনাৰ তাত কেইটামান চিট খালী আছে
মোৰ তাত আপোনাৰো যিহেতু জোতা চেন্দেলৰ মোক এতিয়া প্ৰয়োজন আছে কমেও পঞ্চাশ জন শ্ৰমিকৰ প্ৰয়োজন আছে
আছে ন ঠিক আছে মই বাৰু উম
উম কমেও আঠ হাজাৰকে দিয়া হ'ব
অহ দৰমহা আঠ হাজাৰকৈ ন
হয় যদি আপোনাৰ উহ মানুহ আনি দিয়ে তেনে আপোনাক এটা বনাছ দিয়া হ'ব
উম উম মই মানে হেৰি কৰোঁ কি আছিলে মানুহ কেইজনক কম কৈ পেলাই মই আপোনাক আপোনাৰ ফোন নম্বৰতো দি দিম আপুনি কথা পাতি ল'ব এ
হয় হয় নিশ্চয়
অহ ঠিকে আছে অহ
আপোনালোকৰ ফালে বৰষুণ দিছে নেকি
নাই নাই বৰষুণ দিয়া নাই
খেতি বাতিটো হৈ আছে।
অ খেতি কৰি আছো অ আমাৰ মানে। দছ বিঘা মাটি এবাৰ বোকা দিছে। উম উম খেতি । দহ বিঘা হয় দহ বিঘা মানে কৰি খেতি কৰিম বুলি ভাবিছে। এতিয়া আপোনাৰ এতিয়া তিনি বিঘা নে চাৰি বিঘা আপোনাৰ বোকাত দি উঠছে।
আপুনিয়ে কৰিছেনে নে বেলেগে।
নাই নাই আমাৰ এইটো ঘৰৰ ঘৰৰ মানুহে কৰিছে আৰু।
হয়।
উম উম হ।
হ।
আৰু বাকী কওক সেইয়াই আৰু। ঠিক আছে মই পঢ়া শুনা শেষেই কৰি পঢ়া শুনা টো শেষেই কৰিলো। এতিয়া আৰু পঢ়িব মন নাই মানে পঢ়ি থাকিলে। এইফালে মানে বহুত টাইমতটো গৈ থাকে এইটো কাৰণে ভাবিছো কিবা এটা কামতে। সোমাই পেলাই ঘৰখন চলাই থাকো আৰু সেইকাৰণে। সেইকাৰণে আৰু তাতে সোমাই পেলাই চলাই আছো আকৌ টিউচনো কৰি থাকো আৰু এনেকুৱেই চলি আছে আৰু। উম উম
বাকী ক'ত কাম কৰিছে আপুনি।
অ মই মনতে কৰি আছো কাম।
অঁ।
উম উম।
অ।
বাকী আপোনাৰ খবৰ খাতি ঠিকে আছে তো গা চা ঠিকে আছে।
ক আছো হয়।
অ অ ঘৰৰ ফালে সকলোৰে ভালেই নহয়।
ভালে হয় মই আপোনাক কিবা এটা দিছো চাব।
অ অ ঠিকে আছিল ৰ'ব।
উম। ভালেই হয়।
অ ঠিক আছে মই বাৰু মানুহ কেইজনৰ। অ মানুহ কেইজনৰ বাবে কাম বেছিকৈ ফুৰি যায় তেওঁলোককো আমি। কৰ্ম সংস্থাপনটো দিও মই ম আপোনাৰ নম্বৰটো দিম আৰু মই। লাগিলে মই আপোনাৰ তালৈ লৈ যাম তেওঁলোকক। অ অ।
ঠিকে আছে মই আপোনাক যিটো কৈছো সেইটো হ'বনে
অ ঠিক আছে দিয়ক মই সেইটোয়েটো মই সেইটোৱে কৈছো আপোনাক মই কাই। তেওঁলোকক আপোনালোকৰ ঘৰত তাতে কাইিললৈ লৈ যাম।
অ ম মই আপোনাক যে কিবা এটা দিছো এতিয়া।
অ অ ঠিক আছে দিয়ক হ'ব
হয়। হব দিয়া।
ঠিক আছে ৰাখিছো ন এতিয়া।
কি কৈছে।
ৰাখিছো ন এতিয়া বোলো।
হয় হয়।
অহ এই এডাল দেখোন কাটি